হেল্ল'।
অ'।
অ', কি কৰি আছা তুমি?
অ', এনে শুই আছিলোঁ।
অ'। মই মানে এনে মোবাইলটোকে চাই আছিলো, তাতে মানে দেখা পালো অ', বহুত ভাল, ভাল জাগা মানে অ' ৰিলচ চ্ৰকল কৰি থাকোতেই দেখা পাইছো আৰু। মানে বহুত, বহুতে মানে ফুৰিব গৈছে এতিয়া যিহে টো আমাৰ গৰমৰ বন্ধ আহিলে, ধৰা জুলাই মাহ আহিলে। স্কুল বা কলেজ বোৰ বন্ধ থাকিব, তুমি ধৰা স্কুলত পঢ়ি আছা ত তোমাৰ কাৰণে স্কুল বন্ধ থাকিব আৰু, ইপিনে আমাৰ কলেজ বোৰ বন্ধ থাকিব। ত', তেনেকে কিবা মানে প্লেন কৰিছা নেকি কৰ'বাত যাম বুলি, যিহেতু এই গৰমৰ বন্ধ হ'য়।
মই যাই আহিলোঁ। গ'লো এবাৰ, এইয়া তোমাৰ আমাৰ শ্বিলং ফালে।
অ', তাতে তুমি কি কি চালা?
তাতে ৱাটাৰফল চালো, তোমাৰ কেইখনমান। আৰু তোমাৰ শ্বিলঙৰ, কালচাৰেলটো চালোঁ, ভালেই তাৰে আৰু তাৰে, তোমাৰ চিনাৰীটো বহুত ভাল। তাৰে মানুহ, মানুহবোৰো ভাল।
অ', অ'।
পৰিৱেশ ভাল।
অ', ময়ো যাম বুলি ভাবিছো মানে শ্বিলঙত। ত তুমি মোক ক'ব পাৰিবা নেকি মানে কোন কেইখন ঠাই, শ্বিলঙৰ কোন কেইখন ঠাই মানে বেছি প্ৰসিদ্ধ। বা কোনখিনিত গ'লে মানে বেছি ভাল হ'ব, যিহেতু গৰমৰ বন্ধত যাম মই।
আমাৰ শ্বিলঙত ইয়াৰ পৰা আপুনি, আ ইয়াৰ পৰা আপুনি পল্টনবজাৰ যাব। পল্টনবজাৰৰ পৰা ডাইৰেক্ট গাড়ী পায় আমাৰ শ্বিলঙলৈ। আডাৰ আপুনি দুশ তিনিশ ভিত উৰতে শ্বিলং যাই পাব, ত' শ্বিলঙত নামিকে তাতে চাব চুম অথবা ট্ৰেক্টাৰ, অথবা ট্ৰেকাৰ, অথবা তোমাৰ বাছ বোৰে হওঁক, সেইগিলা তোমাৰ একেবাৰেই শ্বিলঙৰ ভিতৰলৈ যায়, শ্বিলঙৰ ভিতৰলৈ যোৱাৰ পিছত আপুনি তাতে বিভিন্না বি বিভিন্ন ধৰণৰ ঠাই আছে, ঝৰ্ণা আছে। আপুনি তাৰে উম।
তাৰপিছত, অ' অ'। ঠিক আছে, আহ, তুমি কৈছা যিহেতু মই যাই চাব লাগিব, মই যিহেতু ভালকে যোৱা নাই মানে এবাৰে গৈছিলো এতিয়া গৰমৰ বন্ধত, মানে বেছি বেছি গৰম থাকেতো, এনে- তেনেকে ঠাণ্ডা। থকা ঠাইতে, মই যাম বুলি ভাবিছো।
হম, হম।
আৰু, এনে তুমি অ, আহ, মানে যেতিয়া ফুৰিবলৈ যোৱা, বা ভ্ৰমণত যোৱা তেতিয়া তুমি মানে বন্ধু বৰ্গৰ লগত গৈ ভাল পোৱা নে, পৰিয়ালৰ লগতে মানে যোৱা।
পৰিয়ালৰ লগত গ'লে, তেতিয়া অলপ চছেফ, চছেফ ফিল হওঁ। আৰু বন্ধুবোৰৰ লগত গ'লে তোমাৰ, আনন্দ হয় বেছি। ফূৰ্তি হয়। পৰি আহ, পৰিবাৰৰ লগতো ফূুৰ্তি হয়, কিন্তু পৰিবাৰৰ লগতো যোৱাতটো বেছিকে পৰিবাৰটো নাযায়, বহুত কম যায় আৰু বন্ধু বন্ধুসকলৰ লগত গ'লে, অলপ-অলপ ফো ফূৰ্তি হয়, তাৰপিছত আনন্দ হয়, আৰু সেহঁতেও ভাল। ভাল লাগে যায়, বন্ধুবোৰৰ লগত একেলগে চব কেইটা গ'লে।
অ, মই মানে হেৰি, তেনেকে মানে পৰিয়ালৰ লগতে গৈছো বেছিকে। আহ, বন্ধু বৰ্গৰ লগত কেতিয়া যোৱা হয়, যেতিয়া মানে কলেজৰ পৰা লৈ যায় আমাক অ, লা, এ, কি যোৱা ঠাণ্ডাৰ দিনত মানে। দিল্লী আৰু উত্তৰাখণ্ডত লৈ গৈছিলে, আৰু উত্তৰাখণ্ডৰ জোগাত টো, মানে বহুত ধুনীয়া তোমাৰ তাতে পাহাৰ বোৰো ধুনীয়া তাৰপিছত, পৰ্বত-পাহাৰ আছে ধৰা। বৰফ দেখিবলৈ পাইছিলো, বহুত ধুনীয়া মনোমোহাৰ দৃশ্য, তাৰ পিছত তাৰে মন মন্দিৰবোৰ দেখিবলৈ ধুনীয়া, তোমাৰ তাৰ পিছত, তোমাৰ হেৰি আছে, আহ বহুত অ, নিজৰা-চিজৰা আছে, মানে তেনেকে নদ- নদীবোৰ আছে তাতে। মানে প্ৰকৃতিৰে ভৰা জাগা, সিখন উত্তৰাখণ্ড খন, তাৰ পিছত আমি দেল্লীত গৈছো। ছিলো, দেল্লী তোত, এ, ঠাণ্ডা দিনত যিহেতু গৈছিলো, ইমান এটা মানে ভাল নাপালো বহুত তাতে। অ, কুঁৱলী পৰি থাকেতটো, আৰু তাতে মানে প্ৰদূষণটো কিমান বেছি হয়, সেইটো মানে অ, জানাই আৰু চবেই জানে, পলিউচন টো বহুত বেছি থাকে তাতে। তাৰ পিছত আমি উত্তৰাখণ্ডৰ জাগা খিনি মই ভাল পাইছো, তাতে বন্ধু বৰ্গৰ লগত। বহুত খিনি মানে স্মৃতি জড়িত হৈ আছে, যিহেতু গোটেই বন্ধু বান্ধৱীবোৰ। লগ, লাগি গৈছো। তাৰ পিছত আৰু কেতিয়াবা মানে ঘৰৰ মানুহৰ লগত গ'লেও মই। যাওঁ আৰু ভাল লাগে, মা-দেউতাৰ লগতো যাওঁ। কিন্তু তেওঁলোকৰ লগত ইমান এটা যোৱা নহয়, যিহেতু চবোৰে ধৰা চিডিউল বেলেগ, বেলেগ থাকেতো এতিয়া। ভণ্টিৰ বেলেগ চিডিউল থাকিল ধৰা, মোৰ বেলেগ চিডিউল থাকিল। ত, কামৰ ব্যস্ততাৰ কাৰণেও হয়তো। তেনেকে যোৱা নহয় বা মা-দেউতাৰো চিডিউল বেলেগ থাকিল। তেওঁলোকেও ব্যস্ত হৈ থাকে, কেতিয়াবাহে হয়তো যেতিয়া সময়তটো চবোৰে মিলি যায়, তেতিয়া আমি একেলগে মানে যাওঁ আৰু এতিয়া, গৰমৰ বন্ধত হয়তো যাব পাৰিম, চবেই যিহেতু ফ্ৰী থাকিব, চবেই ফ্ৰী নাথাকে মই অলপমান ফ্ৰী থাকিম মানে। স্কুল কলেজ চব বন্ধ থাকিবতো। ত তেতিয়া মানে হয়তো, যাব পাৰো চাগে।
আপুনি আমাৰ গুৱাহাটী ঠাইতে এটা জেগাত তোমাৰ ৱা তাৰফল আছিল। গুৱাহাটী মহানগৰীত। ত আপোনি আ, ইয়াতেতো বিভিন্ন ধৰণৰ ঠাই আছে। অকল এটা বুলি ক'লে নহয়, বিভিন্ন ধৰণৰ আছে, আমাৰ আ আমিন গাঁও ফালেও আছে, আমাৰ বশিষ্ঠ চাৰিআলি। আছে
হুম
আকৌ আমাৰ ওদালগুৰি ফালে এখন আছে, আমাৰ চানচাৰিফালেও আছে। বিভিন্ন ধৰণৰ, যোনটো আমাৰ ওচৰলৈ ক'ব গ'লে, আমাৰ বৈশিষ্টখন বেছি ওচৰলৈ হয়। তাৰে পৰিৱেশটোও ভাল, পানীবোৰো চাফা আৰু তাৰে ম মন্দিৰো আছে তাতে, আপুনি মন্দিৰতো যাব পাৰে। মন্দিৰটো বিশেষকে বহুত ধুনীয়া। ইয়াৰ পৰা আপোনাৰ ইয়াৰ পৰা আপোনাৰ বৈশিষ্ট বেছিকে দূৰো নহয় আমাৰ হ'ব, ত্ৰিছ কিলোমিটাৰ। ইমান মান দূৰ হ'ব, বেছিকে দূৰ নহয়।
অ। মই মানে হেৰি, অ' মন্দিৰত, বশিষ্ট মন্দিৰত গৈছো আ মাৰ মাহঁতৰ লগতে গৈছিলো মানে। দুই তিনিবাৰ গৈছো মানে, এ একেখিনি জাগাতে মানে যোৱাত কে যদি মই কিবা নতুন জাগা যদি দেখিবলৈ পাওঁ, তেতিয়া হয়তো বেলেগ এটা এক্সপিৰিয়েঞ্চ হ'ব, বা বস্তু নতুন বস্তু চাবলৈ পাম, তেতিয়া মই তোমাৰ বৈশিষ্ট মন্দিৰতো গৈছো, তোমাৰ কামাখ্যা মন্দিৰ গৈছো, তাৰ পিছত তোমাৰ নৱগ্ৰহ মন্দিৰো গৈছো। আ' শুক্লেশ্বৰ মন্দিৰ হে যোৱা নাই মানে, প্ৰত্যেকবাৰ শিৱ পূজাত চবে যায়তো, শিব ৰাত্ৰি, ভলে বমত যায়। ত সেইটো মন্দিৰতহে যোৱা নাই, পাৰিলে সেইটো মন্দিৰ হয় যাম বুলি ভাবিছো। তাৰপিছত তুমি এনে, অ', এনে আৰু তুমি ক'ত ক'ত গৈছা?
এনে, শ্বিলঙৰ বাহিৰে আমাৰ অ', কি কয় এইটো? হাজোফালেও গৈছোঁ, হাজোফালেও দৃশ্যটো বহুত ভাল, দেখিবলৈ ধুনীয়া, তাৰে মানুহৰ। পৰিৱেশটোও বহুত ভাল, আৰু আমাৰ কাৰ্বি আলং ফালেও গৈছিলোঁ। আমাৰ মায়ংফালে তাতেও গৈছিলোঁ, তাতে বহুত ভাল, চিনেৰী মানে বিশেষকে আমাৰ মায়ঙৰ বজাৰটো বহুত ভাল।
অহ, অহ।
মানে গুৱাহাটীৰ ওচৰতে হয়, বেছি দূৰ নহয়।
অঁ। আৰু তুমি অ ভ্ৰমণ কৰিব যাওঁতে তুমি বাছেৰে গৈ ভাল পোৱা নে আ ট্ৰেইনেৰে গৈ কে ভাল পোৱা
বাছেৰেতো নাযাও ট্ৰেইনেতো ইয়ালৈ মায়ংটো নাযায় নিজৰ গাড়ী লৈ যাওঁ কেতিয়াবা কেতিয়াবা উবেৰ লৈ যাওঁ।
অ মইও মানে অহ উবেৰত যাও নহয়তো মই বা ট্ৰেইনতে যাও মানে বেলেগ বেলেগ ধৰা বেলেগ জাগাত গ'লে আৰু কিন্তু বাছত নাযাওঁ বাছৰ যিটো আউ গোন্ধো আহে তেলৰ যিটো যে পেট্ৰলৰ সেইটো ভাল নালাগে আৰু বাছবোৰত গৈ ভালো নালাগে এনে মই গ'লে ট্ৰেইন বা উবেৰ তেনেকে যাওঁ
মই এটা মাথা ভাবিছিলোঁ আমাৰ আ ছ'চিয়েল মিডিয়াত বিশেষকেত আ ভাইৰেল হৈ আছে জাগা জাগাটো ঠাই আমাৰ চাৰলপাৰা-চাৰালপাৰা।
অ' মানে তাতে কি কি আছে নো?
তাতে আহ, তোমাৰ ঝৰ্ণা-ঝৰ্ণা আছে, ঝৰ্ণাৰ ওচৰত তে গছ এখন আছে, বহুত ডাঙৰ গছ এখন আছে, তাৰপিছত তাতে পিকনিক স্পটো আছে।
অ
বন্ধু বন্ধুসকলৰ লগত পিকনিকো খাব পাৰিব এতিয়া বহুত অ ট্ৰেইনিঙত চলি আছে ভাইৰেল হৈ গৈছে জা জাগা ঠাই
সেইটো জাগাটোত চাগে মানুহে ঠাণ্ডা দিনতহে যায় নেকি পিকনিক যদি খাব
অ পিকনিক খাবলৈ এনে গা ধুবও যায় অকল পিকনিক টো খাব নাযায় গা ধুবও যায়
অহ আৰু তুমি অ যোৱা তেনেকুৱা কিবা জাগাৰ স্মৃতি আছে নেকি য'ত ধৰা বন্ধু বান্ধৱীৰ লগত গৈছা আৰু সেই জোগাটোত তোমাৰ আকৌ মানে যাব মন গৈছে তেনেকুৱা কিবা জাগা আছে নেকি
তেনেকুৱা জেগাটো শ্বিলঙটোৱে শ্বিলংটো এতিয়ালৈ পাহাৰা নাই
অ
শ্বিলং ঠাইতো বহুত বিশেষকে বহুত ধুনীয়া বহুতে
অ অ মানেত আ তুমি বন্ধু বা বান্ধৱীৰ লগত গৈছিলা নে টি তাতেই অকলে গৈছিলা
মই শ্বিলঙত তিনিবাৰ গৈছোঁ
হু
এবাৰ গৈছিলো মোৰ দেউতাৰ লগত
হয়
আৰু এবাৰ মোৰ আ বন্ধুসকলৰ লগত গৈছিলোঁ আৰু তোমাৰ এবাৰ আমাৰ কি কয় ডান্স ক্লাছৰ পৰা লৈ গৈছিল
অ অ ডান্স ক্লাছৰ পৰা এনে অকল শ্বিলঙতে লৈ গৈছিল নে আৰু বেলেগ জেগাতো তোমাৰ
একলেণ্ডো এ একলেণ্ডো লৈ গৈছিল আমাৰ গুৱাহাটীত যে আছে
অঁ অঁ।
তাতেও লৈ গৈছিলে।
একো লেণ্ডত তোমাৰ তেনেকুৱা একো মেমৰি নাই নেকি ফ্ৰেণ্ডৰ লগত।
একোলেণ্ডত আ তেতিয়া সৰু আছিলোঁ। ইমান এটা বুজোৱা নাছিলে তেতিয়া গৈছিলো সৰু থাকোতে।
অঁ' মই মানে একোলেণ্ডত গৈছিলো অঁ যেতিয়া ধৰক- স্কুলত আছিলোতো, তেতিয়া মানে স্কুলৰ পৰা লৈ গৈছিল মোৰ বন্ধু বান্ধৱীৰ লগত গৈছিলো। ত' সেই জাগাটো মোৰ স্মৃতি হৈ ৰৈ গৈছে কাৰণ তাতে- চব বন্ধু বান্ধৱীবোৰ এবাৰেই গৈছিলো তাৰ পিছত হয়তো যোৱা নাই তেনেকে। আৰু তাতে মানে- বহুত কিবা কিবি কৰিছিলো একেলগে খেলা ধূলা কৰিছিলো ধৰা একেলগে আনন্দ কৰিছিলো। বহুত ফটো আছে তাৰপিছত তোমাৰ তাতে কিবা কিবি আছে ন। ঝুলনা ঝুলিব পাৰি যে আৰু কিবা কিবি উঠিব পাৰি। ত' সেইবোৰৰ কাৰণে মানে বস্তু খিনি মনত থাকি গৈছে। আৰু তোমাৰ- একেলগে তাতে মানে গোটেইবোৰ লগৰ ল'ৰা ছোৱালী পানীত জাপ- দিছিলো বা তেনেকুৱা ধৰণৰ বহুত খিনি- মেমৰি এতিয়াও মানে আছে আৰু এক'লেন্ডৰ সেইটো মানে পাহৰিব পৰা নাই। আৰু যদি মই চান্স পাওঁ বা- তেনেকে কেতিয়াবা হয়তো গোটেইবোৰ লগৰ ল'ৰা ছোৱালী- কৌ লগ হৈ তেনেকে সেইটো যাব পাৰিলে ভাল আছিলে মানে সেই ঠাইডোখৰত।
অঁ' এনেই আপুনি শ্বিলং গৈছিলে নি?
অঁ' শ্বিলং মই এবাৰ গৈছিলো দেউতাৰ লগতে মইও গৈছিলো। কিন্তু, ভালকে তেনেকে জাগাটো মানে চোৱা নহল মানে। মই কাম এটাতহে গৈছিলো। সেইকাৰণে মানে মানে দেউতাৰ কাম এটা আছিলেতো সেই-
আপুনি দাৰ্জিলিং যাব পাৰে দাৰ্জিলিং।